হেল্ল' হেল্ল' অ শুনি আছো কি কৰিছা
এ এনে শুই আছো তুমি
এ এনেই ময়ো ত বতৰ কেনেকুৱা সেইফালে খোৱা বোৱা কৰি ল
কিহে খালা ভাত
ভাত তোমাৰ এই মাছ আছিলে আৰু ভাজি দালি সেয়ে
তাৰপিছত বৰষুণ দিছে নাই সেফালে আজি
অ বৰষুণ দিছিলে বাও অলপ
দিয়ে আছে নেকি এতিয়াও
আহা এতিয়া আকৌ অকন অকন ৰ'দ ওলাইছে
এ, ৰ'দে দিছে নি? বতৰ সেইফালে এফালে বহুত কম আজি আজিও বহুত
এতিয়া গৰম এটা উঠিছে আও উম, আকৌ আহিব চাগে? ৰাতিলৈ বৰষুণ আকৌ আহিব, ৰ'দ দিছে। যাব এতিয়া।
হয় নি?
উম, ভাত, পানী?
ভাত পানী, এই ওলাই গৈ পেলে পৰঠা খালোগে তোমাৰ।
অহ ভাল নাই কোৱা।
ভাত আজি নাই খোৱা।
ব' তোৰফালে গৰম কেনেকুৱা?
গৰম, একেবাৰে জুই।
চুইকতে গৰম হৈ আছে নেকি?
একেবাৰে জুই গতে গৰম হৈ আছে, নকবাই।
উম, মই দাদাক আজি ক'ল কৰিছিলো। ফোন কৰিছিলো, ।
তাৰপিছত, কি ক'লে?
এয়াই তোমাৰ ৰুমটো আৰু মোৰ ৰুমটো আছে খালি।
তাৰপিছত
আৰযেন পিছত বেলেগ আহিলে এটা ৰুমতে দুইটা গুচি যাব বুলি ক'লে। মই ক'লো মানে যদি পিছত নহয় নহয়। মই যদি তোমাৰ ৰুমটোত থাকোংগে।
অ',। অহ।
সি যদি মোৰ ৰুমটোত থাকেগে। যদি আৰু কোনোবা কোনোবাৰ থাকিব আহে তেতিয়া মানে এটা ৰুমতে দুটা গুচি যাম। বেছি দিন থাকিব নালাগে ন'।
অ হ'ব পাৰিবা ন'? ভালে হ'ব।
উ উম।
পইচাটো তেতিয়া কম হ'ব আধা আধা হ'ব। প্ৰথমবাৰ
পইচাটোৰ কাৰণে ন প্ৰথমটো নাথাওঁ এ নোৱাৰি এইটো মানে এটা, সেইটো মত থাকিব নোৱাৰি ন একজাম আছে, পৰীক্ষাও আছে ন।
সাইটটো হয় বাৰু।
দুটাই তাত সেইটো ৰুমত পৰিব নোৱাৰি।
মাতিছে নে কিনো?
উম, আহিবা বুলি কৈছ আহ আহিবা বুলি কৈছো আহিবাচোন বুলি, হ'ব আহিবা অনেকে বুলি ক'লে।
অহ ঠিকে আছে।
বাকী
বাকী ভাল একেবাৰে ৰাতি খাম বুলি ভাবিছো আজি। এই দিনত দে এখন গৰমত খাই, খাই থিবলৈ মন নাই গৰমখনত। বক
বৰষুণো দিয়াই নাই চাগে এইফালে।
বৰষু এই বৰষূণ নামেই নাই তোমাৰ, বেয়া গৰম দিছে এইকদিন।
বৰষুণ দিব চাগে ৰ'বা, বৰষুণ দিলেতো বানপানীহে সৃষ্টি হ'ব তাত।
এজাকতে হয়। বছি দিবলৈ দৰকাৰে নাই। এ জাগে যদি যথেষ্ট, সহজ ভাষাত ক'বলৈ গলে।
বানপানীৰ পৰিৱেশ সৃষ্টি কৰি দিয়ে।
তাকে কি কৰিবা এতিয়া উপায় নাই।
তুমিতা ঘৰৰ মুখে কেতিয়া আহিম বুলি আহিছে ঘৰত?
এক তাৰিশে, আজি কৰ্তন বিচাৰি গৈছিল, নাপালোঁ।
কৰ্তন
অ' ব-বস্তুবোৰ ভৰাই নিবলে। তাৰপিছত নোপালো, এ আমাৰ ওচৰত ওচৰ যে দোকানখন যে আমি বজাৰ কৰোঁ।
উম।
হেইষণত।
হম।
মা লক্ষী।
মা লক্ষ্মী।
এ তাতে সুধিছিলোগে তাৰপিছতে নাই বুলি ক'লে মানে আৰু বেলেগ ল' ছোৱালীবোৰ ক কলে গৈছেগে যে সিহঁতি লৈ লৈ গ'ল বুলি কৈছে চব।
অ' এতিয়া চবতো আহিছে ন ঘৰলে।
সেইটোৱে, বোলে কালিও বোলে বহুত কেইটাই বোলে লৈ গল বোলে তেনেকে।
বাকী তুমি আমাৰ জিলালৈ কেতিয়া আহিম বুলি আহিছা তোমাৰ কামত
মই এক-এক তাৰিখে।
এক টাৰিশে তুমি ঘৰতে আহিবা তাত?
অ', হেৰিয়ত এ তোমাৰ এইটো তোমাৰ বিশ, পঁচিশ তাৰিখৰ ভিতৰত যাব লাগিব গম পাইছে নাই। একেবাৰে মৰা মৰিকে গৈ পেলাই এক তাৰিখৰ পৰা যদি মোৰ আৰম্ভ হয় তেতিয়া মই ডাইৰেক্ট এক তাৰিখে গৈ পেলাইোটো মই কৰিবগে নুৱাও।
আহ হা তুমি দুদিন মানৰ আগাত যাবা।
অ', সেই বিশ, পঁচিশ তাৰিখ ভাবি থৈছো।
ৰুম বিচাৰিলা?
বিচৰা নাই পোৱাই নাই, বিচাৰিমগে গৈ পেলাই সেই দুদিন তিনিদিন মানৰ আগত পাই যাম চাগে। বাবে কৈছে পাই যাম বুলি ইমান চিন্তা কৰি থাক বোলে ধেৰ আছে। এনে ইমান চিন্তা কৰি থকা না নাই আৰু। তাতে থকা মানুহ আছে যে সিহঁতে বিচাৰি দিম বুলি গৈছে বহুত কিটাই। তেওঁ তোমালোকৰ হেইটোত পাতি চাব লাগিব
পাতিবা। পালে লৈ লবা
ইণ্ডিপেন- মানে
ফ্ৰীডম আ- কি আছিলে স্বাধীনতা আছে বহুতৰ স্বাধীন ভাৱে থাকিব পাৰিবা তুমি আছে পুৰা। জানাইচোন আমাৰ কথা, আমি কেনেকে আছিলো।
মানুহ গলে
আহ হা। তুমি তাত? তাত তুমি শোৱা নাচা মানুহ দম দমকে ৰাখা কি কয় তোমাৰ
একো নকয় নেকি?
নকয়। কেলে কৰিব। সেইটো এটা হেৰিয়ে হয় দেখোন যেনেকে আমাৰ মোৰ লগৰটো যে ৰুদ্ৰাক্ষ চাপ অকলে থাকে যে। তেঁহতৰ তেহেঁতৰ সেইটো কেনেকুৱা বাও? তেনেকুৱাই আৰু
তাকে তেনেকুৱা হলে, তেনেকুৱা হলে ভাল। কিন্তু সুবিধা। সুবিধা মামীয়ে দিছে।
শিকিলো।
কম দামী -কম দামী হ'ব পাৰে। কিন্তু সুবিধা চব দামীয়ে আছে। আৰু দেখাতটো দামী গতে লাগে।
অ' লাগে নে
হম।
তেতিয়া ভালেই ইমান বেয়া নহয়, দেখাত যদি দামী লাগে। তেনেকুৱা অকমানো বিচাও।
তোমাক কিটো লাগে জানো নহয়, এইকেইটা পাবাই। চিন্তাই নকৰিবা।
এহ।
আমাক যিকেইটা লাগে সেই মানে ভাল ধেৰ। সেই কোঠাটো ভাল জেগাত মানে আও। ভাল চব বস্তু ওচৰে-পাঁজৰে আৰু
অ তেনেকুৱা হলে ভাল বাও
খোজ গলেই দৰকাৰী বস্তুতটো পাবা আকৌ দুখোজ গলত দৰকাৰী বস্তুটো পাবা মানে, হাততে আৰু চব বস্তু
ভালেই তেনেকে হলে, চব হাততে পোৱাটোৱেই লাগে। অ'হ। প হৈ যায়।
হম।
বাকী তুমি কেতিয়া আহিম বুলি ভাবিছা?
তাকে ভাবিছো পাঁচ মানে পাঁচছয় মানে যাওঁ নেকি?
এইকেইদিনতে গুছি আহ আকৌ মই থকাই এদিনতে। পাঁচ তাৰিখে অহা-এক তাৰিখে অহা -কথা একেইটাই দে
মানে ভাবিছোয়ে পাঁচ ভাবিছোয়ে পাঁচ তাৰিখে যাম বুলি কিন্তু পাঁচ তাৰিকে মানে নাযাবও পাৰো দহ তাৰিখৰ আগত যাম বুলি ভাবি আছোঁ।
কি কাৰণে?
কি কাৰণে, মানে পৰীক্ষাটো পাইচ তাৰিখতটো চাগে পৰীক্ষা পোন্ধৰ -বিশ মানতে হ'ব চাগে। আ গৈ অলপ পঢ়িব লাগিব ন। ইয়াতটো পঢ়া নহয়।
তাকেহ। অ'প্ৰমাণ পত্ৰখন আকৌ তোমাৰ এই ছেপ্তেম্বৰতহে দিবগে।
প্ৰমাণ পত্ৰখন একজাম দি যোৱা
অ',
সেইখনতো মই এতিয়া এনেওঁ নাপাওঁ। তোমাক কৈছিলোঁ মই৷
অ' তোমালোক তেতিয়া ৰখি লাভ নাই৷আকৌ পিছত আকৌ লবহি লাগিব৷ তাকে ইয়াত এই স্কুটি-স্কুটি এখন কিনি ৰেপিড চলাই নথাকা কেলে ইয়াত?
পাৰি।
সচাঁকে কৈছোঁ মই, ভালকে কৈছোঁ৷
চাওঁ কি কৰো এবাৰ হৈ গলেতো ভালেই৷
থকা খোৱা পইচাটো ৰাহি হলেও বহুত গম পাইছা নাই?
উম,
খুজাই দে।
লাভ নাই এইবিলাক। কাৰণ আমি ইমান কষ্ট কৰিব নোৱাৰো৷ আমি ইমান কৰিব নোৱাৰো৷ কষ্ট কৰিব নোৱাৰো যে আমি এইটো কষ্ট হয় ইমান।
এ কষ্ট কৰিব পাৰিলে যে আকৌ পইচাটো আছে৷
উম।
সেইটো এটা ডাঙৰ কথা নহয় আকৌ৷
নাই উঠা নি?
ডাঙৰ কথাই আৰু ক'তনো সৰু কথা? কষ্ট কৰিবই লাগিব যি কামত হলেও৷ চাকৰ কৰিলেও কৰিব লাগিব কষ্ট৷ সেই তেনেকুৱা কথা আৰু।
ৰুমৰ পৰা উলাই মেলি গৈছা নাই?
এ আজি গৈছিলো বুলি কোৱা নাই জানো? কাৰ্টন বিছাৰি।
অহ গৈছিলা নি? অহ, আজিয়ে চাগে দেখিছে চাগে চবে তোমাৰ মুখ
তাকে ক'ত গৈছিলা বুলি সুধিছে মই ঘৰলৈ গৈছিলো বুলি কৈছিলো৷
উম, মোকো সোধে? মোক কয় মোক কয় ই নাহ নাহে নেকি ইমান ইমান ঘৰত বহুত যায় ন? অহ হ। মোবাইলটো অ খুলি দিয়ক৷ অ।
এজ এজ একেবাৰতে আঢ়ৈশ মান টকাৰ বজাৰ কৰিম আলু, পিয়াঁজ আনিলো মই তাকো বাকী কে। তাৰপিছত আ অ সেই আঢ়ৈশ টকাটো গোট নোখোৱালৈকে ওলাই নাযাওঁ আৰু। বাকী কিবা আনিবলৈ-কৰিবলৈ থাকিলে মানে ধৰা কলেজৰ পৰা অহা যোৱা কৰোতে লৈ অহা হয় আৰু মানে৷ এইফালে দোকানৰ ফালে মুৰ কৰাই নহ তাকে হে।
উম। বাকী চব ঠিকে-ঠাকে আছে নহয়?
চব ঠিকে-থাকে আছে?
ওচৰে-পাজৰে
ওচৰে পাজৰেও ঠিকে আছে মান মানুহ নাই।
তাৰ পৰিৱেশ পৰিৱেশটো কেনেকুৱা এনেই?
পৰিৱেশটো পৰিৱেশটো একেবাৰে গৰম মানে, গৰম গৰম।
আৰু জলবায়ুৰ প্ৰভাৱ পৰিছে'৷
ভালকে পইচে
ক'বই নালাগে একেবাৰে জলবায়ু এইটো কি গোলকীয় উষ্ণতা বৃদ
হ'।
গছ ৰুম বুলি ভাবিছোঁ গুৱাহাটীত মই। তাৰে হে নাই গছৰা বৃক্ষ ৰোপন কাৰ্যসূচী এটা মই হাতত লওঁ বুলি ভাবিছো এন জি অ' এটা খোলো এ এন জি অ' এটা খোলো তাৰপিছত তোমাৰ এন জি অ'টোক খুলি লৈ পেলাই ধুনীয়াকে মানুহৰ পৰা পইচা পাতি অলপ উঠাও উঠাই লৈ মালিয়া টাই পলাই দিম হে হে হে হে হে অহ পলাই দিম মালিয়া টাইপ।
ঠিকে আছে এইটো কাৰ্যসূচী হাতত ল'ব পাৰিলে ভালেই।
তাৰি যেত বোলে সেইজোপা গছতে মোক ফাঁচি দি দিছে বোল
হম হুম হুম
তোমাৰ বোলে হেৰি এইটোক কি বুলি কয় এ ৰ'দতে বোলে মোক বোলে সেইজোপা গছতে বান্ধি থৈ দিছে
এই গুৱাহাটী এইটো ৰদত
তাকে এতিয়া বাকী ঘৰ মানুহে কি কৰিছে
ঘৰৰ মানুহও আছে কি নো বতৰো মহিমা বেলেগ এবাৰ বৰষুণ দিব এবাৰ ৰ'দ দিব
তাকে ভাল হৈছে বাৰু তোমালোকৰ সেইফালে ঠাণ্ডাও পৰি আছে গৰমো পৰি আছে আমাৰ এইফালে আকৌ ডাইৰেক্ট তোমাৰ
তাপেই তাপ
তোমাৰ মানে এক পোহৰটো অলপ বৃদ্ধি হৈ গৈছে এইকেইদিন বাহিৰলৈ ওলাই গৈছো চেককে লাগিছে গাটো তাৰপিছত আকৌ ভিতৰলৈ আহি পেলা ছাতিটো লৈ গৈছো
উম হম
চেক কৰিছে ওলাই দিছো ৰ'দলৈ
মইতো ছাতিটোয়ে এ থৈ আহিলো আকৌ ৰুমত
তাতে এই থৈ গ'লা নি
হম
বস্তু কিবা থাকি গৈছে নে কিনো
মস্তু দুটামান দি থৈ গুচি আহিছো তাতে কাষৰ মানুহ এঘৰত দি থৈ গুচি আহিছো এনে আনিব জেগাই নাই মেট্ৰেছ এখন দি থৈ আহিছো
মেট্ৰছখন দি থৈ গলা
হ হ এখন নহয় এখন কাৰ মোৰ লগ লগৰটোৰ লগৰটোৰ লগৰটো
অ', তাকে বস্তুবোৰ কিয় নিলা কাৰটান নে বেগত
মোৰ ডাঙৰ বেগ এটা আছিলে বেগটোত লৈ আহিলো
গোটেইখোপা এবাৰতে সোমালেনে